হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
হেল্ল' আহ হেল্ল' শুনিছেনে হেল্ল' শুনা পাইছেনে হেল্ল' অ শুনি পাইছে।
অ শুনি পাইছো হেল্ল'।
অ অ আহ শুনিছো শুনিছো
হয় হয় এই নেটৱৰ্কৰ প্ৰব্লেম হোৱাৰ কাৰণে হয় ভালেই বাৰু আপোনাৰ
আছো আছো ভালে আছোঁ দিয়ক
ভালে আছে
অ আছো আছো ভালে আছো উম আপোনাৰ ভাল উম।
হেল্ল' কি ক ভালে আছো বাৰু
আহ অ
গৰম পৰিণাম
আজিতো দিনত বহুত অ অ অ আজি আজিৰ দিনত বহুত গৰম আছিলে দুপৰীয়া
বহুত গৰম মানে আমাৰ মানে দিনক দিনে গৰমৰ পৰিমাণ বেছি বেছি হৈ গৈ আছে।
দিনটো মানে থাকিব নোৱাৰা অৱস্থা হৈ গৈছিলে একদম
হম হম আমাৰো একেই অৱস্থা গোটেই নাই কিবা হিট ৱেভ বুলি এটা আহি যায়তো এইটো টাপৰ কিবাটো বেছি হৈ গৈছে তাপ প্ৰভাৱ বৃদ্ধি
উম উম
সেইটোৱে সেনেকুৱা মানে এইবোৰ কাৰ কাৰণটো কি হ'ব কিহৰ কাৰণ হৈছে বুলি ভাবে আপোনাৰ মতে
সেইটো গোলকীয় উষ্ণতা যিটো দিনক দিনে বৃদ্ধি পাই গৈ আছে। সেইটো কাৰণতে হোৱা বুলি হৈছে অ দ গোলকীয় উষ্ণতা
গৈকিনে এইটো মানে জীৱন ধাৰণ প্ৰণালীটো বহুত কষ্টকৰ হ'বচোন এইটোতো কিবা এটা ব্যয়ৱস্থা লব লাগিব চাগে ন আমি তাকে এইটো কাৰণে আমি গছ গছনি এইবোৰ কাট টাবোৰ মানে বন বন্ধ কৰিব লাগে। কম কৰিব লাগে তাৰপিছত যিমান পাৰে ৰুব লাগে হয় আমি এতি ক উন্নত উন্নয়নৰ নামত। কিছুমান বন ব্বংশৰ পৰা আমি বাচিব লাগিব
বাচিব লাগিব হয় হয় বনাঞ্চল বনাঞ্চলৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব উম উম হয়
এতিয়া মই নিজে অনুভৱ কৰিছোঁ মানে মই যেতিয়া টাউনত আজি আছিলোঁ দেই। তেতিয়া তাত মানে ইমানেই গৰম বাপ ৰে গৰম হোৱাৰ কাৰণে মই থাকিব নোৱৰা কাৰণে গাঁৱলৈ আহিলো আজি সেটো কাৰানে নেটৱৰ্কৰো প্ৰব্লেম হৈ আছে এনেকুৱা হৈছে মানে। চাওকচোন পৰিমাণটো কিমান মানে ইয়াতে ডিচষ্টেঞ্চটো বহুত মানে দূৰত্বত। টো বহুত কম
হয় হয়
মানে অনুভৱটো আপোনাৰ বহুত পাৰ্থক্য দেখুৱাইছে ইয়াত।
ধৰিব পাৰি আৰু যে, টাউনৰ টাউনৰ জলবায়ু আৰু গাঁৱৰ জ
গাঁৱৰ য অ কেনেকুৱা মানে অনুধাৱন কৰিছো মানে এতিয়া মই। এতিয়া চাওকচোন আজি মই মানে তাত গৰম হোৱাৰ কাৰণে থাকিব নোৱাৰা কাৰণে আহি গলো ইয়াত কিন্তু বহুত এটা মানে ফ্ৰিজত সোমাই যোৱা নিচিতিকে এ চি পি যাওঁ ঠিক তেনেকুৱা ধৰণৰ এটা অনুভৱ হৈছে মানে গা এই বাইকখন চলাই।
উম গাঁৱৰ পৰিবেশটোয়ে বৰ ধুনীয়া দিয়কোন চাৰিওফালে গছ গছনি থাকে। থিব অ গাঁৱৰ পৰিৱেশটো বৰ ধুনীয়া হয়। চাৰিওফালে গছ গছনি গাড়ী মটৰত হোৱা এইবোৰ নাই। সেইকাৰণে মানে পৰি মানে জলবায়ুটো খুব ধুনীয়া ঠাণ্ডা হয় আৰু
প্ৰবলেম বিলক কিহৰ? টোকানে এইটো তোৱে টা তাৰ পৰা আমি বুজি পাওঁ হয়। গছ গ এইটোৱে মানে মেইন কথাটো এইটোৱে যে মানে কলগছনি হয়। ঠাণ্ডা হয়। ত আমি বুজি বুজিব পাৰিছো যে গছ -গছনি যিম ইমান প মানে গৰমটো বৃদ্ধি পাই থাকিব নহয়। হেল্ল'!